হেল্ল' অ এতিয়া এতিয়া আহিছো কিন্তু
এতিয়া গৈছে এতিয়া গৈছে অ মই আকৌ তাত গৈছে নে নাই। বাকী ভাত কিহে বনাইছা?
ভাত হেৰি উম ভাত কেৰেলা আলু আৰু দিম বইল কৰিছো পিটিকা কৰি খাম আৰু
অ অ অ আমাৰ অ খালো খালো আ আমাৰ বতীয়া ভাত যে মগু দালি বইল কৰিলো তাত জিকা ভাত কেৰেলা দিলো তাৰপা অ প্ৰসাদৰ অ বুটৰ চাটনি কৰিলো। তাৰপৰা আকৌ বুট আলু বিলাহী তেনেকে বইলকে সিজালো।
অহ
তাপা তুমি অ ভাল ভাল তুমি ঘৰলে কেতিয়া আহিবা?
ঘৰলৈ এতিয়া ভবা নাই দেই চাওচোন এ বাৰিষা যাব পাৰো খেতি বাতি অকণ লাগিবলৈ
যদি একো অসুবিধা নহয় নাযাবো পাৰোঁ চাই লওঁ।
অহ - অহ হেৰি ভাইটি গৈছিলে নি তোমালোকৰ তালে?
ভাইটি আহিছিলে অহ।
অহ
এনে কাম এটা খবৰ পাইছিলো তাৰপৰা খাবৰ পৰা মাতিলো কিন্তু কামটো নহলে আৰু মানে মানে কামটো পাই আছিলে কিন্তু মোৰ ওচৰতে পোৱা নাই অলপ দূৰত পাইছিলে। সি আকৌ বেলেগত থাকি নকওঁ বুলি ক'লে বোলে
সি, কি পঢ়ি আছে নে এতিয়া কিনো?
নাই সি হায়াৰ ছেকেণ্ডৰী পাছ কৰি নপঢ়িলে নহয়।
অহ
কৈছাও বাৰু কি হয় যোৱাবাৰ সেয়ে হ'লেতেনে আকৌ কাগজ খিলাৰ কাৰণে নহলে বেচাৰটো
অহ, পাই তাকেহে এবাৰ হলেই হ'ল আৰু অ', ৰুনু অহ এই ভণ্টি ক'ত আছে হেৰিয়ত আছে আছে নে লখিমপুৰত আছে নে?
ভণ্টি লখিমপুৰতে আছে। ফোনচোন -ফোনচোন কৰে নেকি?
কেতিয়াবা মেচেজ- চেচেজ কৰে আও।
উম, তে এ আহিও থাকে থাকে মই কৈছো থাকিলে এ জেগাত থাক ইমান অহা যোৱা কৰি নাথাকিবি ন' পইচা পাতিও কথা আছে।
হা- হা তাইৰ মানুহজন তাতে নাথাকে নহয়।
ইয়াতে থাকে অহ।
বাৰে- বাৰে আহি থকা মানুহ খৰচা হে
হয়- হয় -হয়
কিবা পৰীক্ষা আছে নেকি পঢ়ি আছে আৰু
অহ -অহ-অহ - অহ
তাই খেতি কৰিবলৈ আহিবই চাগে। কিবা কৰে ভিন্দ ক'ত আছে ভিন্দ?
ভিনদেউ ঘৰতে আছে, ভিনদেউ এনে এই ফেক্টৰীলে যায় আও তাৰপা হেৰি উম ৰাতিপুৱা যায় গধূলি আহে। আকৌ কেতিয়াবা দূৰণিলৈ যাবলগীয়া হলে যায় সেনেকৈ আৰু এনেকেই চলি মেলি আছে। উম, বা -বা অহ চৰি ছোৱালী ঠিকে আছে, বা হঁতৰ ভালনে?
বা ভালেই বাৰু দেই কিন্তু ফোন কৰাই নাই এইডালে ফোন কৰিবলৈ নেটৱৰ্কে নাপায়।
অ', - অ ', সেইটোৱে বৰ দিগদাৰ সিহঁতৰ তালে ফোন চোন কৰিলে নেটৱৰ্কটো প্ৰব্লেম হয়।
সিদনা ফোন কৰিছিলো ভালে বাৰু।
একেবাৰে নুশুনি কথাবোৰ হেল্ল- হেল্ল কৈ থাকিব লাগে।
আহ সিফালৰ পৰামানে মাতটো একদম ফাটি ফাটি আহে।
অ',
তাইৰ নম্বৰ দুটা আছে বাৰু, এটা নম্বৰত অলপ সেই নেটটো পাই নম্বৰটো
অহ, এ মানে কি তাই কথাবোৰ এবাৰ শুনি এবাৰ নুশুনি বৰ মানে কিবা মানে একেবাৰে নুশু নোশুনাকে ও নাথাকি, কথাবোৰ ফাটি- ফটি আহে
তেনেকে কথা পাতিও পোৱা এনেকে
অহ, তেনেকে কথা পাতিও ভাল নালাগে।
ভালে পৰে পৰীক্ষা এটা আছে নহয়
অ'! অ'! অ'! অ'! কিহৰ নেটৰ?
নেটৰ অ'!
অ'! অ'! এ, তোমাৰ হেৰি ভাত পানী খায় ভাত পানী খায়, শুৱালে দেৰি হয় চাগে ন?
এ, এনে দেৰিহে কৰি আছোঁ। তোমাৰ সেই দিনত ভাত খা, ভাত খোৱা দেই। আহি পেলায় চাৰিটা মানত খাইছোঁহে। ত' লগৰ এটাৰ লগত এফালে গ'লো তাৰ সেই চিলিণ্ডাৰ এদাই হ'ল।
চিলিণ্ডাৰ বহুত দূৰ গ'লো বাইক লৈ। এ, নাপালোঁ এনেই ইমান যামত গলোঁ। কাইলে আকৌ যাব লাগিব।
হা!
উম, ৰাতিপুৱালে নথওঁ আও। তোমাৰ যদি ডিউটি মানে, হেৰি কেতিয়াবা, সন্ধিয়া থাকি আকৌ, পিছদিনা ৰাতিপুৱা থাকে নহয়।
হয়!
তেতিয়া দিনতে বনাই মেলি থওঁ আও।
অ'! অ'!
কিন্তু, এতিয়া কাইলে ডিউটি নাই। আকৌ, ঠাণ্ডা ভাতনো কি খাওঁ, সেইটো কাৰণে এতিয়ালৈহে বনাইছোঁ।
অ'! তুমি অকলে থাকা নে, কোনোবা থাকে তোমাৰ লগত? অ'! এনে ওচৰত মানুহ আছে?
আছে। সেই, ভাড়া ঘৰ চব। আমাৰ ঘৰৰ নিচিনাই সেই গাঁৱৰ নিচিনা। আমাৰ ইয়াত মানে গুৱাহাটীৰ ইমান সেই প্ৰভাৱটো নহয় টাউনৰ।
অ'! তোমাৰ তাৰপা ডিউটি জেগালৈ কিমান দূৰ?
এয়াপা তিনি কিলোমিটাৰ।
এই, টমটমত অহা যোৱা কৰিব লাগে?
অ'! মই বাইক লৈ আহিলোঁ নহয়। হেল্ল'?
আগৰ থকা জেগাত নাই নেকি, আগতে থকা জেগাত?
অ'! আগতে তোমাৰ যিটো পুৰণাটোত আছিলে ন'। এতিয়া নতুনটোতহে আছোঁ।
অ'! অ'! এতিয়া এনে ডিউটি প ডিউটি পুৰণা জেগা?
হয়। ডিউটি নতুনটো এতিয়া নতুন যিটো বনাইছে।
অ'! অ'!
এনে আগতে, পুৰণাটোত আছিলে, পুৰণাটো ৰুমৰ ওচৰতে।
অ'! অ'! অ'! অ'!
নতুনটো ৰুমৰ পৰা তিনি কিলোমিটাৰ যাব লাগে। হেৰি বাইক, বাইক লৈ আহিলো নহয়। বাইক ইয়াতেহে আছে মোৰ।
তাতে আছে নে ঐ? ইয়াৰ পৰা চলাই নিলা নে কিনো বাইক?
নহয়, নহয়, গাড়ীত লৈ আহিলোঁ। চুপাৰত লৈ আহিলোঁ।
অ'! অ'! অ'!
এ, চুপাৰ ডিকিট ভৰাই লৈ আহিলোঁ।
অ'! অ'! অ'!
ডিউটি আহিবলৈ, সেই ঘৰত থাকিলেও এনেই থকাহে আৰু
ভাইটিয়ে চলাব নাজানে?
জানে। স্কুটি এখন আছে নহয় ঘৰত।
অ'! অ'! ভন্টিয়ে স্কুটি পাইছিলে নি?
অ বাইকখন মোৰ লগত থাকিলে মই ধৰি লোৱা ভালকে থব পাৰো অলপ বেয়া হ'লে ভাল কৰি মেলি
অ
অ লাগে ইফাল সিফাল কৰিবলৈ লৈ আহিলো সেইটো কাৰণে।
অ ভালেই হ'ল। এনে তালৈ নিয়া নিয়া দেখি নিয়া দেখি দেউতাহঁতে একো কৰা নাই নহয়?
নাই একো নকয় কি কব নো মোৰ পইচাই লোৱা বাইক আৰু মোক লাগে কাৰণে আনিছো।
উম উম অ অ সেই ভন্টিয়ে পাইছে চিএমৰ স্কুটি খন না ভাইটিয়ে? অ তাৰপৰা সেই বাইকৰ ই এম আই দি হ'ল নে নাই?
হ'ল হ'ল বাইকৰ ই এম আই যোৱা বছৰে মৰিলে এতিয়া নাই।
উঁ, উ, উ।
এতিয়া ঘৰ বনাই আছো, তোমাৰ টিং মাৰিব আছে আৰু।
আহ?
এতিয়া ঘৰটো বনাই আছো টিঙ মাৰিব আছে।
অ, ঘৰ বনাইছা নেকি? হৈ আগৰ জেগাত
অ, তাতে বনাইছো বাৰু
অহ, অহ।
মানে হেৰি এ চৰকাৰী পইচা সোমাইছিলে
অঁ।
চৰকাৰী পইচা সোমাইছিলে মানে তোমাৰ পইচা সোমাই নাই অকল টিচ হাজাৰহে সোমাইছে।
অহ তাৰাপা সেই নহয় আগৰ আগৰ ঘৰটো গোটেইটো ভাঙি দিলা নে কি?
ভাঙিলে অ
উম, উম আগৰ ঘৰটো ভাঙি পেলাই এতিয়া আকৌ কি আচাম টাইপৰ ষ্টাইলত বনাইছা?
আছাম টাইপৰ নহয় আমাৰ এই জেগা অকমান হে। জেগাটো ঠেক নহয় জানো কিন্তু দীঘলীয়াও হ'ব আৰু
দীঘলীয়া অ সেইটোৱে অ
আহ, কৰি আছো আৰু যিমান পাওঁ পাছত কি হয় দেখা যাব।
এতিয়া টিং পাত লগাবলৈ আছে
অ, টিং পাত লগাব লৈছে যে টিং পাতো লগাও বুলিলে লগাব পাৰো, কিন্তু লগাই দিলে আকৌ তোমাৰ পইচা নোসোমাব নহয় চৰকাৰী পইচাটো
অ, অ।
এটা মানে ফাৰ্ষ্ট কৃষ্টিৰ এ ফাষ্ট কৃষ্টি সোমাইছে দুটা কৃষ্টি আছে সোমাবলে।
অ, অ, অ।
তাকে এটা বাৰিষা আহিলে সেই চালি এখনকে দি থাকিম বুলি কৈছিলো সেই ঘৰটোতে।
অহ, অহ।
অ, তেনেকে থাকিম
অই এটা কিস্তি পইচাহে সোমাইছে মানে আৰু দুটা কিস্তি সোমাবলৈ আছে।
দুটা কিষ্টি আছে অ।
তাকেহে এইবোৰ বৰ হেৰি দেখোন ইমান লেহেমীয়া কৰিছে নে? আৰু এইবোৰ ঘৰবোৰ অহাও দিন হ'ল নহয় জানো?
দিন নহয় আমাৰ সেই ইলেকশচনৰ আগতে শুনিছো।
অ, ইলেকশন আগে-আগে।
অ। এতিয়া সময় হা
ইলেকশ্যনে আগতে এটা সোমাই দিলে আৰু এ হেৰি আকৌ টিংপাল লগাওতেনে হেবি আমাৰ লাগে নহয় আকৌ।
লাগিব আৰু তোমাৰ আশী হাজাৰ, সত্তৰ আশী হেজাৰ মান টকা লাগিব।
অ, অ, অ লাগ গি হ কে হেৰি এনেকে কে খুটালি কে বনাইছা?
এতিয়া চাৰি কোঠালি।
অ।
মানে চাৰি খুটালি মানে দুটা খলো এটানু হব আৰু এটাই এনে বানধাৰ নিচিনা।
উহ।
তাৰ পাছতে আৰু বনাব লাগিব খোৱা ৰুমতে বনাব লাগিব তাৰপৰা ডাইনিং ৰুম, ভাত-চাত খোৱা
অ অ।
আৰু দুটা বনাব লাগিব আৰু।
অ অ অ।
যাই আছো কৈ আছো লাহে লাহে। উম
এতিয়া হয় কামটো হল বুলি আৰু তুমি কিবা বেলেগ ইণ্টাৰভিউ চিটাৰভিউ দিছা নে?
ইন্টাৰভিউ নাই উলোৱা নাই ওলালে দিব লাগিব।
অহ অহ।
দগা
এতিয়া বেলেগ পুলিচত চুলিচৰ সেইবোৰ ওলোৱা নাই নি?
এতিয়া ওলোৱা অনলাইনত হ'ল কিন্তু ইন্টাৰভিউ কেতিয়া হয়? এ ইয়াত থাকিলে টাইমে নহয় সেই দৌৰিবলৈ মেলিবলৈ।
এনে এইটো তুমি ভাল পাইছানে কামটো কৰি?
না বেয়া নাই কিন্তু অলপ পেচা থাকে আও। সেইটো থাকিব প্ৰাইভেট কামত।
অ অ। ঠিক আছে বাৰু হ'ব দিয়া। তেতিয়া, দেই অ অ হ'ব।